কোৱা? হেল্ল'
কি হেল্ল'
হেল্ল', কি কৰিছা?
আছোঁ এনেই, আছোঁ এনেই।
অ'
উম খালো, তুমি?
অ' মইও খালো।
অ'
হেৰি
পিছে খবৰ?
অ', খবৰ ভালেই বাৰু, তোমাৰ কোৱা?
মোৰো ভালেই দিয়া।
অহ হেৰি ক মোৰ মানে ইউটিউব চেনেল এটা আছে, তুমি ছাবস্ক্ৰাইব কৰি দিবা লাইক, কমেণ্ট কৰি দিবা তোমাক মই চেনেলটো দি দিম।
উম', হ'ব, হ'ব কৰি দিম দিয়া। পিছে কেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা?
কেনেকুৱা ধৰণৰ মানে এনে, আৰু ঘৰত থাকো কি কৰোঁ কি নকৰোঁ
মানে মিনি ব্লগ আৰু।
অহ।
আৰু লং ভিডিঅ'বোৰো আপলোড কৰোঁ, কেতিয়াবা কেতিয়াবা।
অহ।
অ কৰি দিবা, কৰি দিবা। আৰু তোমাৰ নাই নেকি ইউটিউব চেনেল? অ খুলি ল'ব লাগে আক।
উ খুলি ল'ব লাগিব ৰ'বা।
অ', আজিকালি চবৰে থাকেই ন ইউটিউব।
উম', উম'
উম' সেয়াই আৰু, ইউটিউবত মানে এনেকৈ বোকে -চোকে দিওঁ, বা বোকে -চোকে বনাওঁ আৰু মই।
অ', বনোৱা মানে?
অ', বনাও।
উম' ভালেই কৰিছা সেইবোৰ।
অ', এনেই ঘৰতে ফ্ৰী থাকো ন? কি কৰিম আৰু, তো সেইটো কাৰণে ইউটিউবটো খুলি লৈছোঁ, তাৰপৰা এনেই ভিডিঅ'বোৰ দি থাকোঁ আৰু,
অ,
তুমি চবকে দি দিবা মোৰ চেনেলটো। ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে অ,। অ, লগৰবোৰক চবকে দি দিবা। আৰু কি কম আৰু অ, ঘৰত ভালেই। তোমালোকৰ ভাল?
উম, ভালেই দিয়া।
অ, খবৰ খাতি ভাল নহয় তোমাৰ?
উম, ভালেই দিয়া।
অঁ, এতিয়া তুমি কি পঢ়ি আছা? কলেজ অ, কলেজ যোৱা নাই বন্ধ আছে।
অ, মই ছেকেণ্ড ইয়াৰ।
অ, হয় নেকি? ভালকে পঢ়া।
উম, তুমি?
মই এইবাৰ বি এ ফৰ্থ চেম।
অ-অ তেনে তুমি মোতকৈ ডাঙৰ আছা।
অঁ, অলপমান আৰু।
উম-উম উম, এই সেইটোয়ে।
তুমি এতিয়া পিছে কলেজ গৈ আছা নাই?
অ, গৈ আছো। গৈ আছো দিয়া। তোমালোকৰ ঘৰলে। উম, পিছে তোমালোকৰ ফালে বতৰ কেনেকুৱা?
বতৰ বহুত মানে ইমান গৰম।
উম, উম, আমাৰ ফালেও এক গৰমেই আজি।
অ-অ বহুত গৰম দিছে কি কবা মই গৰমত কাৰণে মই ব্লগেই দিবলৈ পৰা নাই ইউটিউবত।
উম আৰু তাতে মোবাইলটো গৰম হৈ যায়টো ন'?
অ, মোবাইলটো গৰম হৈ যায় আকৌ ইদিটো কৰিব মন নাযায়।
উম -উম
তাৰপা মোৰ আকৌ ফোনটোও বেয়া হৈছে এতিয়া ভিডিঅ'ও দিব পৰা নাই মানে ইমান বেয়া লাগি আছে।
উম, তাতে লাইটটো বহু আমাৰ ফালেতো বহুত দিগদাৰ। থাকে তোমালোকৰ ফালে?
অ, আমাৰ ফালতো বহুত গৈ থাকে একদম। বতৰ ভাল কৰিলেও লাইটটো যাব, বেয়া কৰিলেও লাইট টো যায়গে।
উম,
পিছে আজি ক'বাত গৈছিলা?
বাৰু। হা?
আজি কৰ'বাত গৈছিলা?
আজি মই এয়া ভিডিঅ' বনাবলৈ কাৰণেই গৈছিলোঁ অকমান, টাউনৰ ফালে আৰু।
অ', অ'।
উম। এই ভিডিঅ' কাৰণে বহুত দৌৰিব লাগে, কি ক'বা আৰু।
উম, উম। তাতে এটা দু জেগাতে বনাই থাকিব নোৱাৰি ন'।
অ' এটা জেগাতে বনাই থাকিব নোৱাৰি, উম বহুত কষ্ট ষ্ট হয় মানে, কি ক'বা আৰু।
উম, উম।
আৰু আমাৰ ফালে যিহে নেটৱৰ্কৰ প্ৰব্লেম, ভিডিঅ' এটা আপ লোড দিবৰ কাৰণে একদম, বহুত দূৰ যাব লাগে।
উম, উম, উম।
ক'বা আৰু।
চবৰ, আমাৰ ইয়াতো এনেকুৱাই নেটৱৰ্ক নাপায় ঘৰত মোৰ।
এয়াৰটেলৰ মানে নেটৱৰ্কেই নাপায়, কি ক'বা আৰু।
উম। এয়াৰটেলটো বাৰু আমাৰ ইয়াত নাপায়, এনে বেলেগত চবতে পায়। আকৌ জিঅ' টো যে বেলেগত নাপায়, আমাৰ ইয়াত পালে সেইকাৰণে বেয়াটো।
উম, উম। সেইটো, অ'। নচলে। মানে বহুত প্ৰব্লেম দিয়ে, কি ক'বা আৰু।
চিম চব বিলাকেই দিয়ে আৰু কিছুমান সময়ত।
উম, এই টাউনৰ ফালে ওলাই গ'লে মানে পাই বাৰু। এতিয়া আকৌ টাউনলৈ অকমান যাব লাগে ন, আমাৰ।
অ', অ', অ'।
মানে সদায় সদায় যাবলৈও ইমান প্ৰব্লেম হৈ যায়।
উম।
এ, এসপ্তাহ মান মানে, উম আৰু এসপ সপ্তাহমানটো ভিডিঅ' দিয়াই নাই, ওমই।
উম, উম। অ', অ'।
উম।
দিবা আকৌ, নিদিলে বেয়া নহয় বনাই থাকিলে।
অ' বনোৱা মানে আছে আৰু তাতে যিটো গৰম দিছে ন, কলোৱে তোমাক। গৰমৰ কাৰণেও ধৰ যাবলৈ মন নাযায়।
উম।
এতিয়া ভিডিঅ' গোটেই ইমান বনোৱা আছে। আপলোডে কৰিবলৈ পৰা নাই, অ' ম'বাইলটোৱেও হেং মাৰে। আৰু ত' মোৰ মানে অলপমান মোবাইলটো প্ৰব্লেম দি আছে, বহুত। মানে, কি ক'বা আৰু, ইমানে মানে মোক প্ৰব্লেম চলি আছে নহয়, মোবাইলটোৰ ওপৰত।
এই।
সেয়াই আৰু, বনাবা তুমিও ভিডিঅ-চিডিঅ' বনাবা। ভিডিঅ'-চিডিঅ' বনাবা, উম।
মইও মানে ম'বাইল এটা ল'ম বুলি ভাবি আছো, ল'লে বনাম আৰু দিয়া। এইটো মোবাইলৰ মানে বেছি কেমেৰা চেমেৰা ভাল নহয় যে।
উম উম
ভিডিঅ' বনাও বুলি ক'লেতো ভাল মোবাইল এটা লাগেই ন।
অ ভাল মোবাইল এটা লাগেই বাৰু।
উম
আৰু মোবাইলৰো অ ফাৰ চলি আছেতো এতিয়া মই ভাবিছো তাতে মোবাইল এটা লৈ লওঁ নেকি।
উম উম, লৈ লব পাৰা।
মোবাইলটো নহ'লেতো একো নহয় ন আজিকালি। মোবাইলটোতো লাগেই ন, ভাল মোবাইল এটা।
আৰু ধৰা তুমি কবালৈ গ'লে কিবা কৰিবলে হওক বা মোবাইলটোতো ভালেই লাগে ন বেয়া হলে বেয়া
উম সেয়েতো। ভাল এটা মোবাইল লাগেই হাতত আজিকালি। আজিকালি চচিয়েল মিডিয়াৰ যুগ ন এতিয়া চব ইউটিউবতে যায় ন চবেই।
কৰ'বাত ধুনীয়া জেগা এটাত গ'লা ফটো উঠিটো দিব লাগে ন।
উম সেইটোতো ফটো উঠি দিব লাগে। সেইয়েতো ভাবি আছো তাকে অ। ফটোটো মেইনে ন ফটো, ভিডিঅ'।
যিমান উঠিলেও আমাৰ হেঁপাহ নপলাই ফটো উঠি।
সেয়েটো হেঁপাই নপলাই। মানে এই ফটো ভিডিঅ' কাৰণে মোৰ মানে মোবাইল ইমান হেঙাই গৈছে আৰু তাতে এতিয়া ভিডিঅ' ভিডিঅ' বোৰো বনাই বনাই থোৱা আছে ন ইউটিউবত। কাৰণে এতিয়া দিবও পৰা নাই, বেয়াও লাগি আছে এতিয়া কিনো কৰো।
উম
সেয়াই আৰু। এতিয়া নতুন মোবাইল এটা ল'লে মানেহে আৰু ভিডিঅ'বোৰ আৰু কণ্টিনিউ দিয়া হ'ব। উম
নিদিলেও মানে এ তললৈ নামিলেটো ন ইউটিউব চেনেল খুলিলে দি থাকিলে ভাল আৰু, উম।
দি থাকিলে মানে অকমান মানে কি বুলি কয়
এই
বাঢ়ি যায় মানে লেভেলটো অলপমান উম ভিউ চো আহে লাইক কমেণ্ট মানে বহুত আহে আৰু সদায় দি থাকিব লাগে মানে ৰেগুলাৰ। ৰেগুলাৰ নিদিলে মানে
আৰু এটা টাইমতে দিব লাগে তেতিয়া ভাল মানে তুমি যিমান টাইমত আজি দিলা কালি ইমান টাইমত দিবা তেতিয়া ভাল।
এটা উম এটা টাইমতে দিব লাগে কিন্তু এতিয়া কি ক'বা আমাৰ এতিয়া নেটৱৰ্কৰ প্ৰব্লেম দিব নোৱাৰো। ত মোৰতো একদম ইউটিউব চেনেলটো একদম ল' হৈ গৈছিল একেবাৰে। দিবই পৰা নাছিলো ভিডিঅ'।
অঁ।
উম কি কবা উম কি কবা আৰু সেয়াই।
উম।
ভাত পানী খালা তুমি?
নাই এতিয়া নাখাওঁ দেৰি হ'ব আমাৰ ভাত।
অঁ।
তুমি?
আৰু দেৰি হ'ব দেৰি আছে বনোৱাই নাই আমাৰ ঘৰত।
আমাৰো মা পাকঘৰত যোৱাই নাই এতিয়া, যাব আৰু দেৰিকে।
উম। মইও এতিয়া ভিডিঅ' এটা আপলোড কৰিব লাগিব আকৌ ইউটিউবত, মানে ইডিট কৰা আছে, এতিয়া আপলোড কৰিম আৰু। তুমি লাইক কৰি দিবা আকৌ দেই।
অ', কৰি দিম দিয়া। উম, তুমি দি দিবা মোক শ্বেয়াৰ কৰি মই বাৰু মোৰ লগৰখিনিক দি দিম দিয়া।
হা', কি কৈছা?
মোৰ লগৰ কেইজনীক মই দিম দিয়া, তুমি দি দিবা।
অ', দি দিবা, ইমানো মানে ডাঙৰ চেনেল নহয় আৰু। অলপমান মানে সৰু সুৰা আৰু তথাপিও মানে দি থাকো আৰু অকমান লাইক লাইক আহে।
উম, ভাল লাগে ন লাইক চাইক আহিলে?
ভাল লাগে ঘৰতে যেন থাকো, ত' সেয়া আৰু। কি কৰো কি নকৰো সেইবোৰে দি থাকো ভিডিঅ' বনাই থাকো। অকলে থাকোঁ তাতে বাৰু।
আজিকালি চব বেছি ভাগৰ তাতে আছে এইবিলাক।
উম, চবৰে আজিকালি ইউটিউব আছেই।
উম, উম।
এয়াই, খুলিবা খুলিবা তুমিও এটা খুলি ল'বা। অঁ, মই তোমাক দি দিম ৰ'বা।
উম, উম। হ'ব তেনে দিয়া।
হা'?
হ'ব তেনে
ৰ'বা আৰু অলপমান টাইম?
উম, উম।
আৰু তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মা পাপা বা আৰু মই।
অঁ, ভালেই দিয়া ভালকে থাকা। ভালকে পঢ়া শুনা কৰা ন'।
উম, উম। তোমাৰ?
মোৰ মা পাপা সেনেকে আছে, হ'ব দিয়া তেতিয়াহ'লে ন'।
উম, উম হ'ব দিয়া হ'ব দিয়া।
উম